হেল্ল' হয়।
হয় শুনি পাইছেনে?
অ অ পাইছো কি কৰি আছে? মই এনে জা ভাত পানী খাই মেলি অলপ খোজ কাঢ়ি দিছো।
আচ্ছা আচ্ছা।
আপুনি?
মইো শুইছো এনে বিছনাতে আছো ৰেষ্ট কৰি
অ অহ অ।
হয় হয় বাকী আপোনাৰ ভাল ন?
অ অ ভালে। মই আপোনাক এটা কথা সু
হয় হয় কক।
এনেই আপুনি এ মেখেলা চাদৰ পিন্ধি বেছি ভাল পায় নে নে ৱেষ্টাৰ্ণ? এনেকে ড্ৰেছ চ্ৰেছ পিন্ধি ভেছি ভাল পায়
উম এনেই মই মেখেলা চাদৰ পিন্ধিয়ে ভাল পাও কিন্তু মই মানে দু তাই পিন্ধি দু তটাই পিন্ধি ভাল পাওঁ কিন্তু যিহেতু আমি মেখেলা চাদৰ ডেইলি নিপিন্ধো ন তো মানে মেখা মেখেলা চাদৰো পিন্ধি কেনে হয় ত সেইটো পিন্ধি কোনে বে ভাল লাগে আৰু আপুনি কি ভাল পায়?
যিহেতু মেখেলা চাদৰ আমাৰ অকল পৰম্পৰা বুলিয়ে নহয় আমাৰ আবেগ হয়, অসমীয়াৰ আবেগ হয়, হয় ন তিকে মানে যিকোনো মানে আমাৰ অসমীয়াৰ সভা সমিতি বা কিবা তেনেকুৱা মানহ ভাল লাগে অ', অসমীয়া মেখেলা চাদৰ থৈ ভাল লাগে মোৰ হিন্দী তাতে ৱেষ্টাৰ্ণ ড্ৰেচবোৰ আজিকালি এনেকুৱা হৈ গৈছে মানে বৰ্তমান যুৱ প্ৰজন্মৰ এনেকুৱা হৈ গৈছে যেন ৱেষ্টাৰ্ণৰ প্ৰতি বেছি আকৰ্ষ
আ হয়, হয় সেইটো মইয়ো ভাবো মানে চাওক আমাৰ মানে তেনেকুৱা কেতিয়াবা চিটুৱেচন আহে যেতিয়া আমি মানে মেখেলা চাদৰ পিন্ধি সবতে যাব নোৱাৰো কাৰণ কম্ফৰ্টৰো এটা কথা আছে ন তো কেতিয়াবা চাৰ্ট পেন্ট বা কুৰ্তা আমি পিন্ধিব পাৰো হয়নে হয় কিন্তু মই ভাবো ভাবো আমাৰ কিছুমান সামাজিক হেৰি থাকে কাম থাকে বা সামাজিক হে কাজ হয় নীতি, নীতি থাকে বা এতিয়া যেনেকে আমাৰ বিহুতটো বিহুৰ টাইমত বা পূজা পাতলৰ টাইমত তেতিয়া মই ভাবো আমাৰ উ যোনটো পৰম্পৰাগত সাজযোৰ আছে সেইযোৰে মানে পিন্ধিব লাগে ভাবো মই
হয় নিশ্চয়,
আহ, কাৰণ সেইটো আমাৰ বহুত পুৰণি এযোৰ সাজ হয় বা আমি বহুত মৰমেৰে এইটো ৰাখিছো ত' আমি মই ভাবো সেইটো মানে পিন্ধিব লাগে চব অসমীয়া খিনি বা অসমৰ যিমান খিনি মানুহ আছে মই ভাবো এইটো সেইযোৰ সাজ পিন্ধিব লাগে যিহেতু সেই যোৰ সাজ যে আমাৰ অসমকো ৰিপ্ৰেজেণ্টেচন কৰে ন
অ', কিন্তু আজিকালি চাবচোন কিবা বহাগ বিহু হওক মাঘৰ বিহু হওক বা কাতি বিহুে হওক কিবা মানে ইমান খিনি গুৰুত্ব নিদিয়া হল আজি যিমান আগৰ দিনত যিমান এইবোৰ উওলহ মালহেৰে কিবা কৰি হৈছিল
হয়, হয়, হয়, হয় সেইটোৱে মানে মানুহখিনি বহুত বেছি হেৰি হৈ গ'ল নিজৰ জীৱনতে বস্ত হৈ গৈছে ইমানেই যে মানে আমাৰ পৰম্পৰা পৰম পৰা মানে পাহৰি গৈছে আৰু ৰীতি নীতি সংস্কৃতি পাহৰি গৈছে হয়, আমি মই ভাবো আমাৰ যোন খিনি যুৱ প্ৰজন্ম আছে সেইখিনি মাৰ সিহঁতৰে দায়িত্ব হয় এইটো বস্তু মানে জীয়াই ৰখা ন যাতে আমাৰ ফিউচাৰৰ বাচ্ছাবোৰে বা মানুহখিনিয়ও গম পাই সৰু, সৰু বাচ্ছাবোৰেও জানিব পাৰে যে কিমান আমাৰ খিনিত কিমান ইম্পৰ্টেণ্টচ আছে ন
হয় হয়
হয় হয়
এতিতো আমাৰ বেছিভাগ সৰু ল'ৰা ছোৱালী বিলাকৰ পৰাই চাবাচোন মানে অসমীয়া গান বা অসমীয়া মানে যিকোনো দিশেই হওক অসমীয়া নিউজ বা অসমীয়া মানে মুভি চভি এইবোৰ নাচায় নুচুৱাই নুচুৱাই হৈ গ'ল বেছিভাগ অসমীয়া মানুহ বিলাকৰে
হয় হয় ঠিক কৈছে আপুনি মানে অসমীয়া উম উম হয় বাচ্ছাবোৰেও মানে এতিয়া াল ব্তু বু ন কোৰিয়ান চাইনিজ এইবোৰ ড্ৰামা চামাও চাই থাকে সেইটো মই ভাবো আমাৰ এই অসমীয়াৰ্ বস্তু বস্তুখিনিতো বহুত হেৰি কৰিব লাগে মানে ইম্পৰ্টেঞ্চ ইমান খিনি হেৰি কৰিব পৰা নাই ৰাইজ কৰিব পৰা নাই ন মই বৌ আমি অসমীয়া মানুহ চপে বখৰ সেইটোও চাব লাগে মানে অসমীয়া চিনেমাও চাব লাগে কিহে মানে সিহত মানে ভাল কৰিব পাৰিব বা তেতিয়া আকৌ ভাল তাত তাতকৃও বেছি ভাল চিনেমা দিব পাৰিব ন আমাক
অ অ আমাক লাগে আমাক বিভিন্ন ধৰণৰ ভাষাত জানিব লাগে আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত আমাক প্ৰয়োজনীয় ভাষাক একেবাৰে এৰি দিয়াতটো উচিত নহয়
নহয় একদম ঠিক কৈছে আপুনি হয় হয়
অসমীয়াত কথা ক'ব নাজানে
নাজানে অসমীয়া মানুহ হৈ কেনে হিন্দীত কথা পাতে বা তেনেকুৱা দেখিছো ইংলিছতো পাতে হয় হয় মই ভাবো অসমীয়াাতও থাকিব লাগে মানে ব উ বিভিন্ন ভাষা জান জানাতো ভাল কিন্তু লগতে নিজৰ মাতৃভাষাটো সিমানেই গুৰুত্ব দিয়া উচিত আচলতে
হয় কিছুমান এনেকুৱাও দেখিছো মই বৰ্তমান সমাজত যে নিজ ভাগত নজনা নজনাকে বেলেগ লেংগুৱেজ জনাাতোৱে যেন বহুত গৌৰৱ কৰি হৈছে তেনেকুৱা মই অসমীয়া নাজানো মই অসমীয়া বুজি নাপাও তেনেকুৱা টাইপৰ
হয় হয় মই এইটো বস্তু দেখিছো মানে আজিকালিৰ যোন মোৰ নতুন উ নতুন হিচাপে মানে মাক দেউতাক হৈছে আৰু পেৰেন্চ হৈছে সিহতৰ মাজত এইটো বস্তু দেখিছো সিহঁতৰ বাচ্ছাবোৰে যেতিয়া অসমীয়া ক'ব নোৱাৰে ইংলিছত কয় তেতিয়া মানে সিহঁতে এটা বহুত বেছি ডাঙৰ কিবা এটা গৰ্ভ ফিল কৰে আৰু বা হেৰি কৰে আৰু বহুত প্ৰাউড ফিল কৰে মানে এনে বা ভাবে যে বহুত ডাঙৰ কিবা এটা কৰিলে সিহঁতৰ বাচ্ছ বোৰে অসমীয়া নাছে নে কিন্তু ইংলিছটো জানে কিন্তু সেইটো হ'ব নালাগে এতিয়া সেইটো মাইডছেট যদি ৰাখে আমাৰ নজন্ খি ভ হিন্দী জানাতো বেছি ভাল কথা অসমীয়া জনাতকে ন তেনেকে ভাবিব উম উম উম
টো আমাৰ অসমীয়া ভাষা সংস্কৃতি এইবোৰ একেবাৰে হেৰাই যাব
হেৰাই যাব সেইটোয়ে যদি আমি যদি নৱপ্ৰজন্ম খিনিক নিশিকাও যে আমাৰ ভাষাটোত কিমান গুৰুত্ব আছে ত' তেতিয়া সিহসতেও নাজানিব ন ত' মই ভাবো এ আমাৰ বয়স টো মেটাৰ নকৰে যি মান সৰু পৰা ডাঙৰ লৈকে সবেই আমি গুৰুত্ব দিয়া উচিত আমাৰ ভাষাটো বা আমাৰ সংস্কৃতি পৰম্পৰাখিনিত তেতিয়াহে মানে আমাৰ হেৰিতো সংস্কৃতি বা পৰম্পৰা খিনি জীয়াই থাকিব ন ভৱিষ্যত
হয় হয় নিশ্চয়
হয়
সেইবোৰো মানে আলোচ্য বিষয় বুলি মই ভাবো বৰ্ত
সেইটোৱে সেইটোৱে সেইটোৱে আমি তেনেকে সেইকাৰণে মানে মই ভাব ভাবো বিহু আহিলে আমাৰতো তিনিটা বিহু ন ত মই ভাবো তেতিয়া মানে গোটেই মানে চবে মানে পালন কৰি
অ
ন নাথাকে কিন্তু তেনেকে সৰুকে আৰু কিবা কৰিলে মই ভাল আৰু তেতিয়া আমাৰ বেলেগৰ উ বেলেগ ৰাজ্য বা বেলেগ দেশৰ মান মানুহখিনিও আমাৰ পৰম্পৰা বা সংস্কৃতিৰ কথা জানিব পাৰিব আমাৰ লগত থাকিলে বা আমাক দেখিলে তো উ তেনেকে মই ভাবো আৰু হয় আৰু বহুতে এনেকে মানে আমাৰ অসমীয়া ইয়াতে অসমীয়া চলে বা অসমীয়া সংস্কৃতিৰ কথা মানে ভালকে জানিবই নোৱাৰে কাৰণ আ আমি নিজে মানে বেলেগৰ বস্তুটো আমি বেছি ফ'ল কৰো ন বেলেগৰ কালচাৰ টো বা পৰম্পৰা খিনি বেছ ফল কৰো মই ভাবো আমাৰ খিনিও আমি মানে ৰাখিব লাগে তেনেকে কাজ পাতিলে বা কিবা এনেকে ফাংচন পাতিলে তেনেকে আমি মানে ভাবো মই ভাবো মেখেলা চাদৰ আমাৰ যোনটো পৰম্পৰাগত হে আছে জুলৰী আছে সাজপাৰ আছে যেনে গাম খাৰু আছে ঢোল জোনবিৰি ঢো এইবোৰ পিন্ধিব লাগে তেতিয়া মানুহ খিনিও জানিব যে এনেকুৱা আমাৰ জুৱেলৰী ইয়ো আছে বা আমাৰ কাপোৰ আছে নিজৰ অসমীয়া হয় হয় হয় সেইটো জানিব পাৰিব
যে আপোনাৰ লগত এইবোৰ কথা পাতি বহুত ভাল লাগিছে
হয় হয় মোৰো বহুত ভাল লাগিছে মানে এইবোৰ কথা আচলতে পাতিব লাগে কেতিয়াবা কেতিয়াবা কিবা মানে মানুহ খিনিও জানিব লাগে আমি বেলেগৰ লগতো শ্বেয়াৰ কৰিব লাগে এইবোৰ কথা গুৰুত্ব দিব লাগে বা আমি ডিচকাচ কৰিব লাগে নহ তেতিয়াহে মানে মানুহ ইয়ো গম পাব বা তেনেকুৱা হেৰিও হব লাইক আমাৰ পৰা আৰু বেলেগ সি গম পাব ন
হয় হয় বিশেষকৈ আমাৰ প্ৰজন্মৰ লগতে অহা প্ৰজন্মই এইবোৰ কথা নিজে বুজি পাব লাগে হয় নিজে বুজি নিজৰ সংস্কৃতি নিজৰ পৰম্পৰাগত ৰীতি নীতি নিজৰ সমাজখন নিজ ৰাজ্যখনক নিজৰ দেশখনক মানে এ ভাল পাব লাগে সন্মান জনাব লাগে তেনেকে মানে গোটেই বিশ্ব দৰবাৰত জিলিকাব
হয় হয় সেইটোয়ে আৰু আমি যদি নকৰো টো আমাৰ পৰম্পৰা সাংস্কৃতিক কোনে ৰাখিব আমিয়ে যদি গুৰু গুৰুত্ব নিদিও ন ত আমিয়ে সবোৰ পালন কৰিব লাগিব আমিয়ে ৰাখিব লাগিব আমাৰ সংস্কৃতি বা পৰম্পৰা খিনি তেতিয়াাহে মানে বেলেগেও গম পাব ন আমি যদি নিজৰ প্ৰকৃতি বাদ দি কেনে যদি বেলেগৰটো আমি এ পালন কৰো তেতিয়াতো আমাৰ খিনি নাথাকিবই ন
নিশ্চয় কিমান মহান মহান মনীষীয়ে ঘৰি থৈ গৈছে আৰু এইবোৰৰ আৱেগ স্বাভিমান যদি আমি নষ্ট কৰো
হয় হয় সেইটোৱে ত' মই ভাবো আৰু তেনেকে আজিকালি নৱ প্ৰ্জন্ম বা সৰু বাচ্ছা বোৰে মই ভাবো সিহঁতে তেনেকে মিউজিয়াম চিউজিয়াম গ'লেও ভাল তাৰ পৰাও বহুত শিকিব পাৰি আমাৰ পুৰণা আমাৰ যোনটো ইতিহাস আছে ত' সিহঁতে তাৰ পৰাও গম পাব আমি কেনেকে কি কৰিছিলো আমাৰ মানে হে মানুহ পূৰ্ব কি কৰিছিলে কেনেকে বনাইছিলে কি বনাইছিলে গোটেই খিনি বস্তু মানে আমি চ মিউজিয়ামতো দেখিবলৈ পাওঁ বা কলাক্ষেত্ৰ বা আছাম ষ্টেট মিউজিয়াম আছে তাতোও গম পাওঁ তা মানে তাতে ব্তু ইনফৰমেশচন আছে ত আমি মানে এইবোৰ জেগাত গ'লে ভাল মই ভাবো তাৰ পৰা মানে বহুত খিনি বস্তুও শিকিব পাৰি যিহেতু মানে আমি গোটেই খিনি বস্তুতো এনেই শিকিব নোৱাৰো ন ত' এইবোৰ জেগাত গ'লে মানে জানিব পৰা যায় আৰু
হয় নিশ্চয় হয় ঠিকে আছে নহলে হ'ব দিয়ক কথা পাতি ভাল লাগিল